শুনিছো।
কি কৰি আছ?
আছো ৰ'বা এতিয়া সোমাই আছো শুই শুই আছো।
আচ্ছা মই এনে আছো ৰবা।
হয় নেকি?
হয়।
ভাত খালা?
ভাত খালোঁ ৰবা।
অ'।
এই মই। মই তোমাৰ য়াদি খালো ৰবা, কি কয় মাছেদি খালো ৰবা তুমি?
ম মছাৰ আক
ঠিকে আছে কাৱৈ মাছ।
উম,
বাকী তোমালোকৰ তাত বতৰ কেনেকুৱা?
এই গৰম আছে।
এয়াতেতো গৰম উম, বা এতেতো বৰষুণ দি আছে, পুৰা বৰষুণ।
হয় নেকি?
উম, দুপৰীয়াৰ পৰা পুৰা বৰষুণ দি আছে এতিয়া।
বৰষুণ দি আছে তাৰ মানে?
অ' এতিয়াও দি আছে।
তাতে। এতিয়া বা কি কৰিবা এতিয়া?
এতিয়া অলপমান ভাত চাত খালো, অলপমান ৰেষ্ট লও বুলি ভাবো। ৰেচ লম ৰেচ তুমি?
ময়ো ৰেচ লম অলপ পিছত।
উম উম ময়ো তাকে অলপ পিছত ৰেষ্ট ল'ম জাষ্ট ভাত খাই উঠিলোঁ ন উম ভাত খায়ে যদি ডাইৰেক্ট ৰেষ্ট ল'ব যাওঁ হজম নহয় ন বস্তুবোৰ তাকে অলপ এনে বাহিৰতে খোজকাঢ়ি আছো এতিয়া
উম হয় হয়। সেইটো বাৰু হয়
উম তাৰে বাকী আজি ক'তবা যাবা আবেলি এ টোমৌ হয় হয়
তুমি যাবা নে? নাই নাই বৰষূণ দিয়া নাই
ৰ'দ দি আছে।
দিয়ে নাই ৰ'দ আছে অলপ অলপ তোমৰ সিমান ৰ'দ নাই
কি কোৱা ৰ'দ দি আছে এ বেয়া বৰষুণ কালি ৰাতিৰ পৰাই আছে বেয়া বৰষুণ।
অ' অ' আমাৰ ইয়াত নাই বৰষুণ
চাৰুফালে বানপানী।
হয় নেকি
উম মোৰ ল লগৰ এটাৰ ঘৰত আজি পানী সোমাইছে অলপ আগত মানে হোৱাটছেএপত দিছে
হয়
বেয়া পানী সোমাইছে, এক কঁকাল, এক কঁকাল পানী।
পানী ৰুমত
উম উম মানে লগৰটো মানে কামৰ কাৰণে ক'তবা গৈছিল আহি কেনে চাই ৰুমৰ ভিতৰত পানী এক কঁকাল
উম
তাৰ মাথা নষ্ট।
বাকী ক'তো হয় নেকি ইমান পানী উঠিছে
উম এক কঁকাল
এ পকা লিখিছে
এককাল এককাল পানী
কি কোৱা? বাকী ক'তো নোযোৱা মানে কালি এটা লগৰ লগত কথা
পানী
কালি এটা লগৰ লগত কথা পাতিলো ৰবা
হয়
তোমাৰ এই শ্বিলং যোৱাৰ এটা প্লেন কৰিছো।
শ্বিলং নাযাবা এতিয়া শ্বিলঙৰ এইফালে বানপানী ডুবি গৈছে মানে শ্বি শ্বিলঙৰ ফালে নহয় জো জোৰা বাটত পুৰা ডুবি আছে কালিৰ পৰা পুৰা ট্ৰাক চ্ৰাক চব ডুবি আছে আজি আৰু গোটেই দিনটো বৰষুণে দি আছে
এই কেইদিন নাযাওঁ বাৰু
জোৰা পাতত পানী হৈছে খেৰি
হয় নেকি?
জোৰা বাটত বহুত পানী হৈছে উম
অ
বৰষুণ দি আছে ন পুৰা
বৰষুণ দিলে হবই আৰু পানী,
কালি ৰাতি পৰাই তোমাৰ বৰষুণে বৰষুণ
অ বৰষুণ তাকেতো বৰষুণ আমাৰ ইয়াত নাই তেনেকুৱা বৰষুণ
পুৰা বৰষুণ
অ'।
বাকী তোমান ত তোমালোকৰ ঠাইত বৰষুণ হয় নে মানে বৰষুণ দিলে বানপানী হয় নে,
এ নহয় আমাৰ ইয়াত বৰষুণ নহয় আমাৰ ইয়াত নদী ভাঙি যাব লাগিব নদী ভাঙিলেহে বানপানী হ'ব
মথাউৰি।
উম।
মথাউৰি ভাঙিলে বাকী আবেলি আৰু ক'ত যাম। এই অলপ বজাৰতে যাম চাগে ফুৰিব' ক'ত যাম ফুৰিব য'তে যাম তাতে বানপানী
মানে যোনটো ৰাস্তা দি ফুৰিব যাম এইটো ৰাস্তাই বানপানীত ডুবি আছে। তেনেকুৱা হেনো
তাকেইতো
এ বানপানীৰ কাৰণে ক বৈ বৰষুণটোৰ কাৰণে, ক'তো ওলাই কেনে খান শান্তি নাই চাৰিওফালে ৰাস্তা চাস্তা ডুবি আছে। গাড়ী জে লৈ যাবা ৰাস্তাত তাকো ৰিস্ক।
গাড়ীতো মানুহ বিলাকে গাড়ী নি আছে নে
গাড়ী লৈ আছে গাড়ী ফচি আছে কা কালিতো যোৰাবাটত বহুত কেইখন গাড়ী ফ-ফচি গৈছে।
হয় নেকি
উম। মানে গাড়ী আগে আগে নাবাঢ়ে আৰু গাড়ীৰ আধা আধা লৈ পানী। ইঞ্জিনৰ ভিতৰত পানী গ'লেতো গাড়ী আৰু ষ্টাৰ্ট নহয় ন বন্ধ হৈ যায়
অ বন ধ হৈ যায়
আধাতে বন্ধ আ আ আধাতে গাড়ীবোৰ ৰখি আছে ৰাস্তাৰ মাজতে এতিয়াও এতিয়াও
এতিয়াও আছে নেকি
এতিয়াও কালি ৰাতিপুৱা বৰষুণ ৰখাই নাই ৰাতিপুৱা অলপমান দিয়া নাই তাৰপিছত ৰা ৰাতিপুৱা নিদিলেও কি হব কলা কৰি আছিল তাৰপিছত এতিয়া এটাৰ পৰা বৰষুণে দি আছে এতিয়া
অ পুৰা বৰষুণ দিছে আৰু
বৰষুণ দিলেতো আৰু গুৱাহাটীত হবই
এক ঘন্টা দিলে হৈ যায় তাতে আৰু কালিৰ পৰা দি আছে একে বানপানী নহয় কিয়
উম
বহুত মানে জাবৰ জোথৰ বোৰৰ যতে-ত'তে তেল মাতটোত চৰকাৰেও চাফা নকৰে দিয়ক এইবিলাক।
ক মিউনিচিপালিটি দেখো কৰিব লাগে।
আ মিউনিচিপালিটি কৰিব লাগে। কোনটো- নকৰে আৰু সিহঁতৰ চৰকাৰী জব পাইছে আৰু পইচাটো বহি খাই আছে আৰু তেনেকুৱা।
সেইটো কমপ্লেইন দিব লাগে।
উমঁ। এইটো তুমি কোৱাচোন বেয়া কাম কৰি আছে নে নাই যে পইচাটো বহি বহি খা খোৱাটো। কাম নকৰি কেনে। মাহৰ মূৰত এই তাকেতো মাহৰ- মাহৰ মূৰত দেখাব জাবৰ তলাটো কৰে কিন্তু ড্ৰেইন চাফ কৰাটো নকৰে।
জাবৰতো চাফা কৰে।
অ জাবৰতো আজিকালি গাড়ী বহুত কম আহে দেখাই পোৱা নেজাই। আগ আগতে যেনেকে ডেইলি ডেইলি গা ধুই আহিছিল। হুচেল মাৰিছিল তেনেকুৱা নাই। এতিয়া হুইচেল চুইচেল নামাৰে আৰু ৰাস্তাইদি গুচি যায়। কোনোবা- যদি দেখা পালে জাবৰটো দিলে কোনোবা যদি দেখা নাপালে নাই। আগতে হুইছেল মাৰি বাউণ্ডেৰীত সোমাই কেনে- কেম্পাচত সোমাই কেনে জাবৰ লৈ গৈছিল হয় নে নাই।
অঁহ।
এতিয়া আৰু নাই আৰু। তেনেকুৱাই।
এতিয়া মানে নিনিয়ে আৰু জাবৰ-জোথৰ বিলাক।
নাই নাই নাই নিনিয়ে। এতিয়া ইহঁতৰ মানে কামৰ প্ৰতি ধান্ধা উৰি গৈছে আৰু পইচা- আহি আছে আৰু কাম কৰিব কি নাই। মানে ইহঁতৰ মাইণ্ডত এটাই কথা সোমাই গৈছে যে এ পইচা চোন আহি আছে। কাম কৰিলেও পইচা পাম নকৰিলেও পইচা- পাম, তেনেকুৱা মানে চৰকাৰী মানুহৰ মানে মাইন বোৰ বৰ্তমান হৈ গৈছে বুজিছা।
চবৰে চব চৰকাৰী হ'লেও নহয়।
নহয় নহয় চবচৰ পৰিয়াল নহয়। তেনেকে জিম- মানে জি এম চি যে আছে জি এম চি-
অ।
জি এম- চি মানে ইমান নহয় কিন্তু মানে চৰকাৰে সিমান- কৰ্মচাৰী আছে চাফা কৰে ন চাফা চাফা কৰা কৰ্মচাৰী যিমান আছে- যদি চাফা কৰে জি এম চি এইচটো। মানে এতিয়াতো এতিয়াতো বাৰু ভাঙিয়ে দিল ন নতুন- কে বনাব আৰু আগৰ কথা কৈ আছো মই।
আৰু আৰু নতুনকে বনাব নেকি?
অ অ এতিয়া গোটেই ভাঙি দিছে এতিয়া নতুনকে ভাল একদম বাহিৰৰ দেশৰ ধৰি মানে জি এম এইচটো বনাব হস্পিটেলতো।
চব চব ভাঙি দিছে।
চব চব।
ক'ত ট্ৰিটমেন্ট কৰিছে এতিয়া মানুহ বিলাক?
টিটমেন্ট বন্ধ।
বন্ধ।
কি ট্ৰিটমেণ্ট বৰ্তমান বন্ধ হৈ আছে।
জি এম চে টিপমেণ্ট নেকিতিয়া।
ট্ৰিটমেণ্ট বন্ধ মানে বেলেগ জেগাত চিফ্ট কৰিছে।
কোন জেগাত
এই জাগাটোৰ
অ
জাগাতটো নাম ভালে নাজানো ৰ'বা বৰ্তমান জি এম চি হাঙি চাঙি মানে দুই তিন বছৰৰ ভিতৰত
মানে নেক্স দুই তিন বছৰ নালাগে এইটো বছৰ লাষ্টৰ ফালে নহলে আ জানুৱাৰী ফাৰ্ষ্টৰফালে উ নতুন জি এম চি খুলিব।
কোনদিনা ভাঙিছিল।
গমেই নপোৱা তুমি? উ নিউজ নিউজত দিছেটো।
কিমান দিনৰ হ'ল?
হ'ল প্ৰায় দহ পোন্ধৰ দিন।
আছে নেকি তাততে চাইডৰ বিল্ডিং বিলাকত লৈছে কিজানি বেলেগকে।
হয় বেলেগকে ল'ব পাৰে এইখনো মেইন জি এম চিখন ভাঙি দিছে। পেচেণ্টবোৰকতো বেলেগত ল'ব লাগিব এইটো বেলেগ কথা।
নহ'লে জি এম চি নহ'লে দেখোন প্ৰব্লেম হৈ যাব।
হয় মানে এইটো এইটোও হ'ব পাৰে। যে আগফালৰো ভাঙি কেনে বনাই আছে। সেই তেনেকুৱাই মানে আগফালেটো বনাই আছে। তাৰ পিছত আ- আগফালৰ পেচেণ্টবোৰ আনিব তাৰপিছত।
হয়।
অ পিছালিটো ভাঙিকেনে পিছফালিটো বনাবই ন তেনেকুৱা হ'ব পাৰেই অ মানে উম নতুনকে জি এম চি বনোৱা ষ্টাৰ্ট কৰিছে।
অ ভাঙিবও পাৰে এতিয়া।
অ ঠিক আছে বাৰু হা তোমাৰ লগত কথা পাতি ভাল লাগিল হা।
তোমাৰ লগত ভাল লাগিল দে এতিয়া।
অ